হেল্ল'?
শুনা পাইছা ন', নমস্কাৰ।
আজি আমি পৰিবাৰৰ মূল্যৰ কথা আলোচনা কৰিম।
অ', ঠিক আছে, অ', পৰিবাৰৰ মানে মূল্য বুলিলে কি বুজা বাৰু তুমি?
পৰিবাৰৰ মূল্য মানে হ'ল, পৰিবাৰৰ প্ৰতি ভালপোৱা। তাৰপিছত পৰিবাৰৰ সন্মান বুজোৱা। বিশ্বাস কৰোঁ ন' আমি, এতিয়া বিশ্বাস কৰা যায়েই ন' নিজৰ পৰিয়ালক। তাৰপিছত দায়িত্ববোৰ একেলগে থকা।
অ', অ'।
সঁচাকেই দেই, পৰিবাৰ আমাৰ জীৱনত মানে আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহ পৰিবাৰৰ, লোকসকল।
হয়।
অ'।
পৰিবাৰ কিয় আমাৰ কাৰণে জীৱনত এটা গুৰুত্বপূৰ্ণ?
পৰিবাৰ আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ প্ৰথম শ শিক্ষ লৈ পৰিবাৰ হয়। আমি প্ৰথমতে কথা কোৱা শিকো, পৰিবাৰৰ পৰাই ন', মা দেউতাহতৰ পৰাই মানে কথা শিকো আমি, পিছত আমাৰ নিজৰ সন্মান কেনেকে মানুহক সন্মান কৰে, সেইটো শিকো। আৰু ভাল ব্যৱহাৰটো আমি পৰিবাৰৰ পৰা ন! আমাৰ পৰিবাৰে আমাৰ প্ৰথম বিদ্যালয় বুলিও কোৱা যায় ন, মানুহে।
হয়, হয়। খোজ কঢ়া, প্ৰথম শব্দ উচ্চাৰণ
হয়টোয়ে, ঠিকে কৈছা।
চব
ঠিকে কৈছা।
হুম। তাৰপাছত, তেনেহ'লে আমি অম মানে, তুমি ঠিকেই কৈছা বাৰু, পৰিবাৰৰ আটাইতকৈ মূল্যৱান হয়।
অঁ।
মাতা-পিতাৰ ভূমিকা কি?
মাতা-পিতাৰ ভূমিকা বুজিছো, মা-পাপাৰ মানে কি? আমাৰ ভাল মানুহ হিচাপে গঢ়ি তোলে, মাহঁতে। তাৰপিছত, তেওঁলোকে আমাৰ শিক্ষা, সংস্কাৰ আৰু জীৱনৰ মূল্যও শিকায় ন।
হয়।
উম। তেওঁলোকে মানে, অ', শুনি আছো। তেওঁলোকে নহ'লেতো আমি বহুত খিনি কাম নিজে কৰিবই নোৱাৰো ন! ত', আমি সদায় মা-পাপাহঁতক মানে হেৰি, সন্মান জনাব লাগে।
ভাল কৈ থাকিব লাগে। হা। আৰু আমি ক'ৰবাৰ পৰা আহি পিনেও আগতীয়াকৈ ঘৰত আহি আমি মাকে বিচাৰোঁ নহয়নে!
অ', ঠিকে কৈছা।
কিবা যেতিয়া আমাৰ বিপদ হওঁক বা কিবা ভালে হওঁক যি হ'লেও মানে আমি, মা-পাপাৰে, মা-পাপা বা পৰিয়ালকেটো
অ', পৰিয়ালৰ লোকসকলকে আমি বিচাৰো, আৰু কেতিয়াবা বিপদৰ হওঁক, যি হওঁক। আমি যিমানে খং নকৰো কিয় মা-দেউতাহঁতৰ লগত বা আমাৰ নিজৰ ভাই-ককাই লগত, সকলৰ লগত, সেইটোৱে। সেইটোৱে, মানে আমি প্ৰথমতে ভাবো খং উঠিলে যে, এই ইহঁতৰ লগত নাথাকো ইহঁতে আমাৰ ভাল চিন্তা নকৰে, কিন্তু শেষত যাই পিনে কিবা এটা মোৰ মাতটোৱে তোমাৰ তাত ঘূৰি পাই আছো, মই মানে।
কিয় বা গম নাপাওঁ, তোমাৰেই কিবা চাগে ইছু আছে।
ত', মানে শেষত যাই পিনে, আমাৰ যিমানে যি নহওঁক কিয় মা-পাপাৰ পৰাই আমি আমাৰ সহায় ল'ব লাগে, যিমানে যি নহওঁক কিয়।
হয়, তাৰপাছত আম
তুমি কেতিয়াবা খং কৰা নে মা-দেউতাক?
খংটো কেতিয়াবা ধৰা, মাহঁতৰ আৰু আমাৰ ধৰা বয়সৰ মাজত বহুত খিনি সেয়া হৈ গ'ল ন! মানে গেপ হৈ যায় ন! ত', যোন হয়, ত', সেইটো কাৰণে কিছুমান কথা ধৰা, মা আৰু আমাৰ বয়সৰ মানুহৰ মাজততো এইয়া থাকেই ন। নুবুজা-নুবুজি অ'। এতিয়া মনৰ কথা কিছুমানো নিমিলে। বহুতখিনি প্ৰায়ে বুজি পায়েই মাহঁতে। কিন্তু হ'লেও কিছুমান থাকে ন', আধুনিক মানে সেয়া, ভাৱনা বা যি হওঁক আৰু অঁ। ধাৰা হোপা ত' কেতিয়াবা নিমিলিলে খং উঠে যে চব লগৰ, মানে এটা মানে হেৰিয়াই দি আছোঁ অ। মানে কেতিয়াবা ধৰা মোৰ ওলাই যাব মন যায়, মায়ে কয় ইমান কিয় ওলাই যাব লাগে? কিন্তু এতিয়া ঘৰত থাকি থাকিলেও এনে থাকিওতো ভাল নালাগে ন ত ওলাই যাব খোজোঁ কিন্তু তেতিয়া মাহঁতে শাসন দিয়ে মানে আজিকালি তেনেকুৱা হৈছেও ন‌।
আহ মানে দিনকাল বোৰ বহুত বেয়া হোৱাৰ কাৰণে মাহঁতে শাসন
কিন্তু কিন্তু হ'লেও মানে তেতিয়া কেতিয়াবা খং উঠে আৰু। বা কিছুমান সৰু সুৰা কথাতে যেতিয়া বুজি নাপায়। তোমাৰ কেনেকুৱা?
মইয়ো একে মানে খং উঠে কেতিয়াবা কিছুমান কথা নিমিলে যিহেতু আমাৰ বয়সৰ মাজতো বহুত মানে দূ দূৰে দূৰে আছে ন বয়সটো গেপ আছে। বহুত ত কেতিয়াবা কিছুমান কথা খং উঠে কিন্তু যিমানে যি নহক কিয় মাত সিহঁতেটো মা দেউতাই ন নিজৰ মানুহতো নিজৰে খং উঠিলে আকৌ পিছত খং কৰিলে নিজৰে মন মনটো বেয়া লাগি যায় কেতিয়াবা নিজকে আকৌ মানে অহ অহ ঠিকে কৈছা।
আহ মানে মই খং উঠিলেও একো নকওঁ দিয়াচোন বেয়াকে।
আহ।
মানে খং উঠিলেও জানো ন যে মা হয় তো সেইখিনিতো মই সেয়া কৰিব নোৱাৰোঁ ন।
অ অ।
উম তো' তেনেহ'লে ভাই ভনীয়ে আৰু অন্যান্য পৰিবাৰৰ সদস্য ভূমিকা কি?
আহ সি সিহঁতৰ ভূমিকা আজিকালি মানে মই কি কওঁ? ভাই ভনী সিহঁতে আহ আমাৰ লগৰী হয় পিছত সাহায্যকাৰী হয় আমি কে কেতিয়াবা মা দেউতাক কিছুমান কব লগা মানে নকয় ক'ব নোৱাৰা বস্তু খিনিও আমি ভাই ককায়েক বা আমাৰ লগৰ বা অন্য মানুহ বিলাকক ক'ব পাৰো কিছুমান কথা থাকে ন তাৰপিছত সিহঁতে আমাৰ বন্ধু বান্ধৱীৰ নিচিনা নিচিনা হয় আহ। দুখত সুখত একেলগে থাকে বান্ধু বন্ধু বান্ধৱী বন্ধুৰ নিচিনা হৈ যায় আমাৰ ককায়েক হওক। ভাইটি হওক বাহ হওক যিয়ে নহওক কিয়।
হয় সেইটোৱেই। আহ তাৰপিছত আধুনিক আহ প্ৰযুক্তি পৰিবাৰৰ ওপৰত কি প্ৰভাৱ পেলায়?
প্ৰযুক্তিৰ অপকাৰী কিন্তু বেছি মোবাইল আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে পৰিবাৰৰ মাজত যোগাযোগ কমি যায় নহয় নে। আজিকালি আমাৰ তাতো চোৱা। আগতে আমাৰ মোবাইল ফোন সেইবোৰ নাছিলেই কিন্তু আজিৰ যুগত যেতিয়াৰ পৰা এইবোৰ আৰম্ভ হৈছে তেতিয়াৰ পৰা আমি পৰিবাৰৰ লগত আমি সময় দিয়া কমাই দিছোঁ। মবাইলটো চাই থাকিলে সম্পৰ্ক বোৰ কৰ, কমি গৈছে মানুহক মাত নিদিয়াও হৈছো বা কেতিয়াবা আমি নিজেই কিছুমান সময়ত মানে মোবাইলৰ বা মোবাইলৰ কামত ইমান ব্যস্ত হৈ যাওঁ যে ওচৰত থকা মানুহটোৰ লগত গম নোপোৱাকৈয়ে আমি সময়খিনি দিব নোৱাৰা হৈ যাওঁ ওচৰত থাকি পেলেও। সেইটোৱে হৈ যায় আৰু আগৰ যুগত কি আছিলে মানুহ বিলাকে একেলগে বহি খাইছিলে মোবাইল ফোনৰ কথা নাছিলে সেইটো বুজিব কাৰণে আমি খাবৰ সময়ত একেলগে বহি খাব লাগে কথা পাতিব লাগে আৰু মোবাইল অলপ মানে সময়ৰ বাবে দূৰত ৰাখিব লাগে আৰু যিমান পাৰোঁ মানে প্ৰয়োজন নহ'লে কিছু কিছুমান বস্তুত আমি মোবাইলটো দূৰত ৰাখিলে সেইখিনি সময় আমি পৰিবাৰৰ লগত যদি কটাও তেতিয়া বহুত খিনি কথা ভাল হৈ যায় ন
মোৰো কিন্তু ঘৰত আৰু মানে মাহঁতে মোক খোৱা সময়ত ফোন চোন লাৰিব নিদিয়ে আৰু কয় যে এইখিনি সময় ভালকৈ খাক খ ফোন মানে ল'লে আৰু গালি দিয়ে আৰু খং কৰে মা-হতে কিন্তু সেইটো ঠিকেই কৰে দিয়াচোন চব সময়ততো ফোন মোবাইল লাৰা যায়েই ন কমচে কম খোৱাৰ সময়ত অঁতৰাই ৰখাতটো ভাল। উম। বু আ আমাৰ এই আমাৰ আইতা ককাকহঁতৰ প্ৰতিও কিবা দায়িত্ব আছেনে?
অ নিশ্চয় আছে তেওঁলোকক সন্মান দিব লাগে আমি সিহঁতৰ যত্ন ল'ব লাগে যিহেতু বয়স হৈ উঠিছে বয়সস্থ লোকসকল ন সিহঁতে আৰু তেওঁলোকৰ অ অভিজ্ঞতাৰ পৰা আমি শিকিব লাগে যিহেতু সিহঁতে এই পৃথিৱীত বহুতখিনি সময় আমাতকৈ বেছি কটাইছে আমি সিহঁতৰ লগত সিহঁতৰ অ, বেলেগ ধৰণৰ হয় ঠিকে কৈছা। সিহঁতে যিমান খিনি অভিজ্ঞতা লাভ কৰিছে জীৱনত বয়স হ'লে সিহঁতে আমাতকৈ বেছি জানে বেছি শিক্ষা লাভ কৰিছে ন! ত' সিহঁতৰ পৰা আমি বহুত কথা শিকিব লাগে বহুত কাহিনীবিলাক শিকিব লাগে সিহঁতক যত্ন কৰি আমি ৰাখিব লাগে আৰু
হয় মই যেতিয়া আগত মাহঁতে গালি দিয়ে ন মোক যদি ককায়ে দেখে গালি দিয়া মাক যেতিয়া মাক উল্টাই গালি দিয়ে মোৰ একেবাৰে মনটো ভাল লাগি যায় সৰু থাকোঁ ন! উৎপাত কৰি ফুৰোঁ মায়ে শাসন কৰিব আহে গালি বা মাৰিব আহে তেতিয়া পলাও আৰু
ককা আইতাহঁতে সদায় আমাক মানে বচাইছে নহয় জানো!
হয়
উম
আম, পৰিবাৰ মূল্য সমাজৰ বাবে কেনে গুৰুত্বপূৰ্ণ?
মোৰতো লাগে ভাল পৰিবাৰৰ পৰা আমি ভাল নাগৰিক হৈ তু, আহিব পাৰোঁ। তাৰপিছত যদি পৰিবাৰৰ মানে, ঠিকে আৰু পৰিবাৰ যদি শক্তিকালী, শক্তিশালী হয় সিহঁতে আমাক মানে নিজে শক্তিশালী বনাব মানে আমাক সফল হয় আৰু
হয় মানে আমাৰ তেতিয়া হেৰিও ভাল হয় ন ফিউচাৰো ভাল হয় বা ধৰা আ, ভৱিষ্যতা ভাল হয় আৰু
ভৱিষ্যতটো ভাল হয়, ঠিকে কৈছা। পৰিবাৰৰ পৰাই চব ন' পৰিবাৰ যদি ভাল নাথাকে, বেয়া পৰিবাৰত থাকো যদি আমাৰ পৰিবাৰৰ পৰা আমি বেয়াখিনি শিকিম ন'।
হয়, পৰিবাৰত বিশ্বাস আৰু সন্মান কিয় দৰকাৰ মানুহৰ?
অ' পৰিবাৰ আৰু পৰিবাৰত বিশ্বাস আৰু সন্মান থাক কিলে ভুল বুজাবুজিটো কমকে হয়। আৰু চবেই সুখত থাকিব পাৰে ন' এতিয়া পৰিবাৰৰ লগত একেলগে যাৰ লগত তুমি ডাঙৰ হৈছা সৰুৰ পৰা সিহঁতৰ মাজতে যদি বিশ্বাস আৰু সেই মৰমটো নাথাকে, সন্মানটো নাথাকে তেনেহ'লে তুমি পৰিবাৰৰ লগত থাকি পেলাইও তুমি পৰিবাৰ কে দূৰত থাকা নিচিনা হৈ যায় ন' বস্তুটো।
হয়, হয় বুজিছোঁ, হয় ঠিকে।
তোমাৰ বাবে পৰিবাৰ আটাইতকৈ ডাঙৰ মূল্য কি পৰিবাৰৰ?
মোৰ বাবে পৰ আ, পৰিয়ালৰ আটাইতকৈ ডাঙৰ মূল্য হ'ল এই সিহঁতক ধৰা ভাল পাই মৰমখিনি যে থাক কে ন' আমাৰ পৰিয়ালৰ মাজত। তাৰ বিশ্বাস, তাৰপিছতে এই হ সন্মান কৰাটোৱে সন্মান সন্মান কৰা বা সন্মান পোৱাটোকে আটাইত কৈ ডাঙৰ মূল্য আৰু।
ঠিকে কৈছা, ময়ো একমত হৈছোঁ তোমাৰ কথাখিনি। পৰিবাৰ আমাতকৈ মানে আমাৰ আমাৰ চবতকৈ মানে
আমাক যদি চাহসো দিয়ে মাক পাপা বা ভাই, ককাই ভনীহঁত ক'লে, উম, উম।
পৰা হাৰি গ'লে আমাক বহুতখিনিলৈ মানে আগুৱাই নিয়াত সহায় কৰে। পৰিবাৰ নহ'লে আমি মানে থাকি পেলেও নথকাৰ নিচিনা নহয় জানো?
হয় ঠিকে।
ঠিকে আছে দিয়া।
দিয়া ধন্যবাদ। আজি মই পৰিবাৰৰ গুৰুত্বৰ বিষয়ে বহুতখিনি জানিবলৈ পালোঁ।
মইয়ো তোমাৰ পৰা বহুতখিনি জানিব পৰিলোঁ। ঠিক আছে মোৰো ভাল লাগিল, ধন্যবাদ।
দিয়া ঠিক আছে তে।